অ কি কৰি আছ
ছো এনেই মানে এতিয়া চাহ অকন বনালো তাকে ওপৰত আহি উম চু চাহ খাই আছো
অ তাৰ ন ওপৰত বহি বৰ ভাল লাগে ন
অ ধুনীয়া লাগে ওপৰত বহি
পথাৰ এখন দেখা পোৱা যায় উম দেখা পোৱা যায় আহ তাৰপিছতে আকৌ পথাৰখনো চাই থাকিব পায়ী
ধুনীয়াকে তাত বতাহ এটাও মাৰি থাকে যে
উম উ অ পথাৰত হে সেই শাক চাক গজা নাই ন এই কলমৌ
নাই নাই শাক এ গজিছিলে মানিমুনি ডাঙৰ ডাঙৰ মানিমুনি শাক তাৰপা এতিয়া আৰু বেলেগ একো গজা নাই কলমৌ শাকটো খাবলৈ ভাল চাইছিলো বিচাৰি নাপালোয়ে এডাল দুডাল কৰ'বাত ক'ৰবাত পালো আৰু সৰহকে নাই সৰহকে গজি গজিব লাগে তেতিয়াহে
ছিগিব ভাল লাগে
ছিগিব মানে নাই দেখাই নাপায় এনেকুৱাকে গজিছে এডাল ক'ৰবাত দুডাল এতিয়া বাকী কিডালো দেখা নাই
অ হাল বাই দিয়া নাই চাগে
অ আমাৰ এইখন পথাৰত নাই চাগৈ বেলেগ এখন কোনোবা ফালে গজিছে নেকি বেলেগ বেলেগ পথাৰবিলাকত ন
অ এনেও হাল বাই দিয়া পিছতহে গজে নেকি
অ হাল বাইতো দিছে তেওঁ এদিন গৈছিলো নাই গজা নাই বৰষুণ দিব লাগিব যে হয়
উম বৰষুণ দিয়ে আছে তোন
উ এ ইমান ভালকে দিয়া মানে হাল খিনি বোৱা পৰা হাল বোৱা পিছত মানে দিয়া নাই নাই তাৰ আগতেই দিয়া হেন
মানিমুনি শাকতোকে বুটলি আনি পেলাই পিচি পেলাই সেয়া খাবিচোন মানিমুনি শাক
অ ডাঙৰ ডাঙৰ মানি মানিমুনি টো
অ অ ডাঙৰটো ভাল সেইটো পেছাৰ কাৰণেও ভাল লিভাৰ কাৰণে ভাল উম
হাই প্ৰেছাৰ কাৰণে ভাল ল' প্ৰেছাৰ কাৰণেও ভাল
অ সেইটো পিছি পেলাই মাছৰ লগত জোল বনাাই খাবি আমাৰ ইয়াত নাই
হে এতিয়া ইয়াতো নাইকিয়া হৈ গৈছে হা বাৰে ঘৰ
বাৰী এ ঘৰ হোৱা নাই আগতে হয় এতিয়া না দেখ োন হ হোৱা
অ এতিয়া ইয়াতো নাইকিয়া হৈ গৈছে শুকাই গৈছে ৰ'দতেনে সে বস্তু বিলাক ন কিয় হৈই গল সেই কিডাল এদিন কিনি আনি খালো সৰু মানিমুনি জাত
অ
ভাজি পেলাই বৰ ধুনীয়া লাগে মোৰ গোন্ধটোৱে ভাল পাওঁ
মই ভোজি খোৱাতকৈ আঞ্জা বনাই খাই ভাল পাওঁ স মানে মনে তো মানিমুনিতো এয়া চাৰিআলি বেছি ছে নহয়
অঁ অ
তাৰ পিছতে মই আনো কিনি পেলা
আহ
নি সেয়া তাতে ভেবেলী লতা দিওঁ নৰসিংহ দিওঁ এয়া মানিমুনিও কেডাল মান দিওঁ দি পেলাই পিচি জোল বনাই মাছৰ লগত তেনেকে খাওঁ বৰ ভাল লাগে
বৰ ভাল লাগে আকৌ সেনেকে পিচি পেলাই খালে অ ভ হেৰি ভেবেলী লতা গছ আছে নে?
ভেবেলী লতা গছ আছে। উম খাব জোশাহ কেইটামান খাবলৈ জোশাহ কেইটামান ইমান ওলাই থাকে
আহ
এই বগা আছিলে নহয় বহুত বগা লগাইছিলে মানুহ লগালো এয়া চাফা কৰা মানুহ লগালো সি কাটি দিলে এনেকে ছজনাডালত বৰ ধুনীয়াকে বগাইছিলে
অ আকৌ বৰষুণ পৰিলে বগাবই
অ বগাব অলপমান হৈছে নহয় লতি ছজনা পাত ছজনা পাটো খাব লাগে বুজিছা চজনা আগ ভেজি ভেজি খাব লাগে কণি দি বা আলু দি
খাও নহয় ভাজি মই
উম ময় খাই থাকো ভাজি পেলাই কণী দি ভাজো নহ'লে আলু দি ভাজো তেনেকে পনীৰ দি আলুত
অ'
ভাজিবিচোন বৰ ধুনীয়া লাগে।
অ' ভাজো চাব লাগিব। হেৰিয়ে কুত কণী দি নাই, ভাজি খোৱা নাই এদিনো।
অ' আলুতকেও কণী দি ভাজিলে বেছি
বস্তুটো কুটাই নাযায় ন বৰ সৰু-সৰু কুটিবৰ কাৰণে টান
উম কুটিব ইমান নালাগে। হে নহয়
উম
এ নহয় ঠাই কিডালৰ পৰা এৰোৱা ল'বি আকৌ। ঠাইকিডাল দিলে এইসোপা ভাজিলেক খাবলৈ বেয়া হয়তো
অ' ঠায়ী ঠায়ী নিদো নহয় আকৌ পাতখিনিয়ে হেৰি
অ' ঠাৰিকেইডালৰ পা এৱাই পেলাই, কুমলীয়া পাতকেইটা চনেকে নাইকিয়া হৈ যায়
অ' ভাজি যে নাইকিয়া হৈ যায়
অ', সেইটো খোৱা বহুত ভাল বোলে
ভাল ছজনা না পাতটোও ভাল ছজনা কেইডালো ভাল খাবলৈ প্ৰতিটো বস্তুৱে ভাল তাৰ ফুলখিনিও খাই হ'বলা বুইছ
অ' ফুলখিনিও ভাল, ফুলো খালো এবাৰ ঠিকছে
অ' অ'।
সৰি থাকে নহয় বুটলি নি নি আমাৰ মানুহ কম, দুজনী আৰু
অ'।
তাৰ পিছত আৰু বাতি এটা এবাটি ওলালে হৈয় যায়। ফুলটো তেলতে পিয়াজ আৰু কণী দিওঁ।
কণী
এ পাত যেনেকে ভাজে ক ফুল টো তেনেকেই ভাজে
অ
নহ'লে বেচন দি পেলাই বৰা বনাই
অ
বেচন কেইটামান দি অ বৰা বনাই খালেও বৰ ধুনীয়া লাগে আকৌ ছজনা পাত টো বৰা বনাই খাবিচোন সেইটোও বৰ ধুনীয়া একেবাৰে
হয় নেকি বৰা খাই পোৱা নাই
উম উম আকৌ এয়া নৰসিংহ নৰ সিংহ বৰা বনাই খাইছ
অ পাইছো নৰসিংহ ডালে ডালে আমাৰ মায়ে বনাই নহয় ধুনীয়াকে
অ এটা এটা হেৰি থালি
থানি অ পাইছো সেটো মায়ে বনাই ধুনীয়া ধুনীয়া লাগে খাই
বেচন দি বেলা
অ বেচ
সেইটো খাবি সেইবিলাক খাই থাকিব লাগে ন ঘৰৰ বস্তু এইবিলাক সাৰো নিদিয়া বস্তু
অ নৰসিংহ গছ আছে নেকি তহতৰ আহ গছ আছে আৰু নৰসিংহ গছ আছে
মাছ থাকিলে আমি সেয়া নৰ সিংহ ভেবেলী লতা আনো আৰু অকনমান জোল ব বনাও আও।
উম,
নহলে অমিতা-অমিতা খাৰ বনাও।
অ' অমিত তা গছত আছে নেকি? অ' লাগে সেইকেইটা বস্তু হয়নে ৰুই লব অমিতা হওক নৰসিংহ, গছ,
উম' সেইকেইটা বস্তু উম' খাই থাকিব লাগে মাজে-মাজে তেজৰ কাৰণেও ভাল। ন এইটো ভেবেলী লতা নৰসিংহ চুগাৰৰ কাৰণেও ভাল বোলে উম' পেটৰ কাৰণেও ভাল। চুগাৰ কাৰণেও ভাল ন সিংহটো।
অ-অ চুগাৰ কাৰণে ভাল।
উম, বাহিৰৰ ফালৰ মানুহেক চোন চবকে বিস্কুট চানাই চবতেচোন সেটোত
অ' নৰসিংহ পাত থাকে মইো সেইটো দিওঁৱেই, অ 'নৰসিংহ পাততো আৰু তাত এ চব্জি কিনিলে শাক চব্জি কিনিলে এনেই দি দিয়ে নৰসিংহ পাত আৰু ধনিয়া দিবই দিব।
অ' বাহিৰা জেগাত সেইটো একে বছৰি থাকেই আৰু।
থাকে দালি, এতিয়া মই তাত থাকি-থাকি, এতিয়া নৰসিংহ পাতটো নহলে মানে বহুত অশান্তি পাইছিলো কেইদিনমান মানে বনাবলৈ কৰিবলৈ। তাত দি-দি অভ্যাস হৈ গল তাৰ পৰাহে, উম' নাপা-নাপাও পতককে ক'বাত অ'ত-ত'ত চাই যাওঁ, দু হে পিছত ত এ আমাৰ সেই তেজপত থাকোতে তাত ওচৰতে গছ আছিলে আনি-আনি তেতিয়া দালিত দিও আকৌ চাটনি বনালে, আমি হেৰি ইডলি ধোচা বনাও, নাৰিকলৰ চাটনিত মানে সেটো দি দিওঁ উ এ সেইটো নিদিলে মানে অধুৰা লাগে। মানে চব্জি হেৰি নি এইবিলাক হত নহয়, অধুৰা তাৰপ কৌ বা সে নমকিন নামকিন বনালো। সেই নৰসিংহ পাত আনিলো ঘৰৰ পৰা গাঁৱৰ পৰা আনি, একদম তটোত পুৰা তেলত ভাজি নেহেকি নেহে আৰু দি চুমু আহাৰি পেলাই শুকান জলকীয়া সেনেকে সেইটো দিলেহে মানে সোৱাদ এটা আহে মানে উ
অ', খাই থাকিলে -খাই থাকিলে সেইটো দিলে ভাল হয় অভ্যাস হৈ গলে
সি তাত একেবাৰে নহলে চাই বিচাৰি ফুৰোঁ হে -হে হেৰি শুকান কৰি- কৰি থৈ দিয়ে তথাপিও শুকান পাতটো অ', শুকাই থৈ দিব তাতকে দিওঁ অ মাংস বনালেও লাগিবই সেইটো টো বস্তু তেলতে দি দিব উ',
আনি পেলাই কেনেকৈ শুকুৱাই থৈ দিবি আৰু শুকুৱাই থ দিলে তেতিয়া সেয়া দি থাকিব পাৰিবি। আকৌ নাইকিয়া হলে আকৌ লগত যাবি আমা গছ ঘৰতে আছে যদি আমি দুটামান ছিগো আৰু
অ', কেঁচাটো আৰু ভাল আৰু তাৰ গোন্ধটো ওলাই যে কেঁচাটো সেইকাৰণে ভাল।
অ',
নিও খাও মই যে দালিতো কুটি- কুটি দিও আমাৰ মানে ধনিয় নিচ ধনিয়া যেনেকে দিয়ে পালে মানে তেনেকে কেয়াও দিওঁ মানে ধনীয়া নহ'লে ধে নৰ সিংহ পাতটোকে দিবই লাগিব মানে সেই গোন্ধটোতে অ', হে গোন্ধ তে ভাল পায়।
উম ', - উম', - উম',
তয়া এতিয়া ইয়াত এজোপা ৰুই লম বুলি
অ', পুলি আমাৰ তাত হয় নহয় লৈ যাবি আহিলে।
অ',
পুলি হ'লে আমাৰ উঘলিহে পেলাও। বহুত হয় এটা আনি পেলাই ৰুই ল'লে তেতিয়া হৈ যাব হয়।
অ' হৈ যাব আৰু তেতিয়া উম উম জেগা নহলেও ই ৰাস্তাতে ৰুই দিমগৈ।
অ' নহয় পদূলি মুখত এ ৰুই থলে হ'ল পদূলি মুখত থাকিলেও ভাল।
কিনো ভাল হ'ল
অ' তাৰ বতাহটো ভাল আক।
নৰসিংহ পাত নহয় হে এয়া হেৰি পাতটো বতাহ ভাল নেকি নিম যে?
নিম গছও আকৌ নৰসিংহও ভাল।
অ'
নিম গছৰটো ভাল।
নিম গছতোতো বহুত ভাল বোলে। টো গুজৰাটত যে মানুহ বিলাকক। অ' ঘৰৰ আগত মানে এজোপা এজোপা থাকিবই থাকিব মানে। নিম গছ বতাহতো শুদ্ধ বতাহ অহ। হ'ব দে।
অ- অ
উম,